উম কি কৰিছা? হেল্ল' শুনিছানে?
হেল্ল' অ শুনিছোঁ চাউণ্ড অহা নাছিলে।
অঁ।
অ কি কৰিছা?
এ আছো ঘৰতে, তুমি কি কৰিছা?
অ ময় আছো এই কথা পাতি আছিলো।
আচ্ছা আচ্ছা অ মই আছ ছিলো আৰু টিভি তোকে চাই আছিলো। উম তাৰপা সেই কাম কৰি আছিলে কাম ঠাইছিলো সেনেকে আৰু।
অহ
উম্ ভাত পানী খালা নেকি? খোৱা বোৱা নাই কৰা বাহিবলে লৈছ আৰু বুলি কৈছে।
বাহিবলে লৈছে নি? অঁ আমি খাম আৰু। দেতা এই ওচৰত সত্যনাৰায়ণ পূজা আছিলে।
আচ্ছা।
তালৈ গৈছিলে এয়া আহি পাইছেহি। আকৌ তোমাৰ বজাৰ যাব আছে।
অ বজাৰ আছে নহয় তোমালোকৰ ন?
অ দেওবাৰে হয় বজাৰ।
উম ৰ'দ ইমান দিছে ওলাবই নোৱাৰি একদম পৰি যোৱা নিচিনা লাগে বাটত।
এতিয়া ভাত খাই উঠি নাযাওঁ যাওঁ আবেলিয়ে যাম গ'লে আৰু।
উম্ আবেলি হলেই ভাল আৰু।
উম অলপ ঠাণ্ডা হয় তেতিয়া। আমাৰ ৰ'দখনত মানে বজাৰ কৰিবলৈও দিগদাৰ হয়।
সেইটোৱেতো কৰিবলৈ দিগদাৰ ম চুৰ বাহে লাগে।
বাকী খানা কিহৰ বনাইছে?
খানা কি বনাইছো জানো! মাছ বনাবলৈছে নেকি মাছ বনাইছে নেকি অনা অনা দেখিছিলো। নি মানে সেইয়াই। বাকী আহ তোমালোকৰ হৈছে নাই ভাত খাব?
উম খাবতো নাই হোৱা। এতিয়া অলপ পাছত অ
আচ্ছা আচ্ছা সেইটো কথা। সেয়াই আৰু
বাকী ক'বাত ফুৰিবলৈ যাম ভাবিছ নেকি? এয়া ফুৰিবলৈ যাম ভাবিছা নেকি?
ফুৰিবলেতো তেনেকে এতিয়া যাবলগীয়া নাই বাৰু মানে- চছ সটোে গৰম পৰিছে। অ এই আমাৰ এই এগজাম আছিলে মানে মই এগজাম যদি কাইলৈ এগজাম আছিল। এগজাম অ কাইলৈ আছে একজাম, একজাম দি হে এই কলেজৰ আমাৰ আই টি আই একজাম
অ অ
উম আই টি আই এক্জাম আছে সেই কৰি পেলাই আৰু যাম‌ অ।
অহঁ
তেতিয়া মানে সেই অলপ এই যদি ক'ৰবাত অলপ ফ্ৰী হয় তাৰপিছত আকৌ চি বি ই টি টো আছে সেইটো হোৱাৰ পিছত চি বি টি দিয়াৰ পিছতহে হ'বগে চাগে চি বি টি টো কেতিয়া হয় এতিয়া তিনি চাৰি দিনমান লাগিব চাগে এইটো হ'বলৈ আকৌ।
তাৰপিছত তোমাৰ হ'বগৈ আৰু
অলপদিন পাছত হ'ব।
অ তাৰপিছত মানে দুদিনমান পিছত হয় আৰু সেইকিটি হোৱাৰ পিছত তাৰপিছত তুমি অলপ ফ্ৰি সময়ত এতিয়া যদি ক'ৰবাত পাৰোঁ যাব লাগিব বাৰু
অহ এতিয়া পঢ়া শুনা নাই কৰা নেকি?
হে পঢ়া শুনা কৰি থকা হৈছিল আমাৰ মাজে মাজে। মাজে মাজে কৰি আছো সেনেকোৱাই প্ৰেক্টিকেল আছে মানে কাইলে থিয়ৰি পাছত আছে।
আহ আহ।
তাক আৰু এই মিস্তিও লাগি আছে ধাম ধুম চান শুনি আছে চাগে।
মেছি লাগি আছে অ বাকী কাম হৈছেগে-
কাম এই আজি পষ্ট ঢালিব মানে আজি ফ্ৰেম বনাইছে পজ ঢালিব বুলি কৈছে আজি-
আহ
ফাৰ্মৰ কাঠ বনাই আছে।
কাঠ, বনাইছে কাঠ ক'ৰ পৰা আনিছা মানে ঘৰৰ ন এনে- বেলেগত ক'ব পৰা নিছা।
ৰ বেলেগৰ
বেলেগৰ
কিনি অনা হৈছে আৰু কাঠৰ টঙাৰ বহুতো আজিকালি একদম লোহাৰ নিচিনা হয়গৈ। আৰু-
অ কাঠৰ
বহুত দাম-
বহুত দাম
ফিফটি এতিয়া প্ৰায় তিনিশ মান চলি আছে নেকি অ কে বি।
অ এনে ঘৰৰ মানে গছ তেনেকে কাটি মেলি হ'লে হয় কম
নাই তেনেকে তোমাৰ- আকৌ ভাবো কটা মেলা সেইখিনি কথা আছে নহয় আকৌ সমানকে কাটিব লাগিব গাঠটো-
কটা মেলা খিনিতে যায়। আৰু ইনেই ভাল কাঠ, অ মেচিন লাগ এনেই ভাত ভাল কাঠ ওলালে আৰু সেইটো অলপ কমেই আৰু
উম কিবা এটা কম হয় কিন্তু অক টাইমো লাগিব যথেষ্ট-
অ টাইম লাগ আমাৰ মানে কৈছিলে। তেওঁ ঘৰৰে কাঠ উলিয়াই লৈছিলে
আচ্ছা
খিৰিকীৰ কাৰণে অঁ গছৰ পৰা তোমাৰ কঠলোৱা
কোনে বনাই দিছিলে ইমান ওচৰৰ মানুহ আহিছিলে নেকি বনাবলৈ
অ মে আহিছিলে ওচৰত
কাটি মেলি বনাই লে মিলত সেইটো মিলতহে বনাইছে কাঠটো তাতে বনাই নেকি
অ নাই মানে গছ কটা মানুহ আহিছিলে তেওঁলোকে মেচিন লৈ আহিছিলে অ তেনে কাটিলে আৰু বাকী কাঠমিস্তি তোমাৰ বাকী খিনি কৰিলে
মানে গছ কতাটো বৰ গম পালো তাৰিছত আকৌ কা মিস্তি মানে এইবোৰ চব ফালি মেলি ধুনীয়াকে
কাঠ মিস্ত্ৰি ফলা নাই যিখিনি গছ কটা মানুহ মানে আহিছিলে তাৰে তোমাৰ মেচিন লৈ আহিছিলে নহয় সেই মেচিনে তোমাৰ মানে চাইজত কিমান কিমান এইবোৰ মানে কাটিলে আৰু কাটি দিলে অ ইমান যোৱা নাই ধৰা কমেই হৈছে এনেই তোমাৰ তাত মিলত গৈ এইবোৰ কটোৱাই মেলি অনালে বহুত যায়গৈ আৰু
উম হেৰি নহয়টো কিমান দিন লাগিলে তোমালোকৰ সিম সেইখিনিত
উম বেছি দিন মানে তোমাৰ কাঠ খিনিতটো ফালো বুলি ক'লে তোমাৰ দুদিনত হৈ যায় তেনে তাকে
দুদিনৰ হৈ যায় ন ফালি পেলাই মানে ধুনীয়াকৈ উলিয়াই দিব পাৰে দুদিনত আত্ছা
ঠিকেইে আছে তেনেকে যদি হয় ভালেই বাৰু দুদিনৰ ভিতৰত যদি হৈ যায়
অ এনেই এইবোৰ লগাতে মানে অলপ দিন হবোৰ লাগিব আৰু তাইম উম
আমাৰো সেই তেনেকে এই গছ আছে থাকোতে কিন্তু কটা সেইবোৰ আকৌ হেৰি হয়। বিকিহে দিয়া হয় প্ৰায় গছবোৰ আমাৰ কেতিয়াবা পিছফালে অ পুখুৰীৰ ওচৰত মানে বহুত কিনি গছ একদম ডাঙৰ ডাঙৰ গছ সমান সমান এইবোৰ কি কৰে তোমাৰ পাতটো যে ডাঙৰ ডাঙৰ যে কি হয় নামটো এইটো, পাহৰি গৈছোঁ মই ৰবা পাতটো যে বহুত ডাঙৰ ডাঙৰ যে পাতটো আৰু গছজোপা পুৰা ষ্টিত হয় একদম পুৰা ওখ তেনেকুৱা গছ মানে সেন গছ তিনজোপ মান আছিলে সেইজোপা গছ আহ তিনজোপা লৈ যোৱা হল জামু গছো আছে জামু গছৰ কাঠটোতো ভাল বুলি কয়।
জামু গছ
হা অ যামু গছৰ
অঁ অঁ এতিয়া কি কাঠ ইউজ কৰিছা।
এতিয়া এইটো চি ক্লাছ মানে তোমাৰ পজালদিবলেহে এইটো চি ক্লাছ সেইটো আমাৰ হেৰি সেইকাৰণে নহয় এনে পোষ্ট ঢালিব তাৰ পিছত চতৰ কাৰণে এইবোৰ বলেগ চেটাৰিঙৰ মানুহ আছে নহয় তেওঁলোকে কঠালটো ভাড়ালৈ দিয়া নহয় আজিকালি
ভাড়ালৈ দিয়ে।
অ কাঠ ভাড়ালৈ দিয়ে নহয় ভাড়াল দিয়েও মানে কম নহয় তোমাৰ প্ৰায় থাৰ্টি থাউজেণ্ড মানে পৰি যায়গৈ অকল ভাড়ালৈ দিয়া। কাৰণে দুদিনৰ কাৰণে ভাড়ালৈ দিব তেওঁলোকে তাৰ কাৰণে তোমাৰ প্ৰায় থাৰ্টি থাউজেন মানে খৰচ হব ভাড়ালৈ দিয়াৰ কাৰণে হয়।
উম। বহুত খৰচ হয় সুধিবলৈ গৈছিলো মানে আমি কিমান পৰিব তাৰপিছত। তোমাৰ বাকী বস্তুবোৰতো আছে মিস্ত্ৰিক খস্থিতি তেনেকে সেইখিনি আছে এই? কৰে কি উম'
আজিকালি মিস্ত্ৰি বোৰো বহুত দাম। মানে বাহিৰে নহয় হাজিৰা তোমাৰ আগত কৈ।
এতিয়া এওঁলোকে আমাৰ যিজন আছে তেওঁলোকে তোমাৰ এটা হেৰি ঢালিবলে আঁহ মানে' এক ফুট ঢালিবলৈ এশ চল্লিশ টকাকে লৈছেইভোল ঢালিবলৈ এক ফুট। এফুট'ত চল্লিশ টকাকে লৈছে ন আমাৰতো বাৰশ ফুট আছে এটা পষ্টতে মানে এটা পষ্টতে- বাৰ ফুটকে, এফুটত তেওঁলোকে এশল্লিশ টকাকে লাগে। যথেষ্ট দাম।
বহুত দাম অ।
উমঁ। কষ্টও আছে বাৰু ইমানো কষ্ট'ত-
অঁ কষ্টও আছে উম'।
সেই যি কিন্তু টাৰ আগত বস্তু কিন্তু বনাই ল'ব লাগে ন' যথেষ্ট।
বনাই ল'ব লাগে।
সেইখিনিয়ে আৰু সময় লাগে। এতিয়া মানুহে দেউতাৰ বোৰ বেছি সোনকালে যাব হ'ল যে সেইটো কাৰণে দিগদাৰ হৈছে। সময়টো সময়টো ক'ম হৈছে। কি কৰে আৰু এতিয়া বৰ্তমান কিন্ত পজেটিভ আছে।
যোৱাৰ আগতে যিমান পাৰে মানে কমপ্লিট কৰিবলৈ চাব নেকি?
পাৰে আৰু সোনকালে হৈ গ'লে মানে ভাল হয় মানে ধৰি লোৱা চটখন হৈ গ'লে বাকীখিনি- তেতিয়া আৰামচে হৈ থাকিব মানে মইতো তেতিয়া ফ্ৰী হৈ যাম মোৰ এক্জামে হৈ যাব। কিন্তু চটখন হে এতিয়া নহ'লে- হয় চটখন প্ৰথম দিব এতিয়া তো তেওঁ ইমান মানুহটো নাথাকিলেও বেয়া লাগিব ন' এনেদৰে। আৰু তাৰ আগত কামো বহুত যথেষ্টখিনি থাকে নহয় তোমাৰ লোহাৰ লাগে, কিবা লাগে, কিবা লাগে অন্যান্য থাকে। আৰু তাহাঁতৰ আনিবলৈ দিলে তোমাৰ খৰচও বাঢ়ি যায়। সেনেকুৱা হয়। উম'
নিজে অনাই ভাল তা'ত কৈ।
উম' সেইবোৰে আৰু। কণ্ট্ৰক্ট দিব পাৰি। আজিকালি কট্ৰে্ট এনেকুৱা আছে নহয় তেওঁলোকৰ মই পাইছিলো ইউটিউবত পাই থাকে নহয়। কিছুমানে কন্টেক লৈ দাৰেক গোটেই ঘৰটো বনাই দিয়ে যে।
অঁ বনাই দিয়ে অঁ মই পাইছোঁ।
বেয়া নহয় মানে চিষ্টেমটো ভালেই আৰু ধুনীয়া এটা ডিজাইন তেওঁলোকে দি দিয়ে। সেনেকুৱাই আছে। আমাৰ এতিয়া ওচৰে মিস্ত্ৰি লগোৱা হৈছে। সেনেকুৱাই আৰু। বাকী আজি ৰাতিপুৱা খানা কি' খালা?
আজি ৰাতিপুৱা ৰুটি তোমাৰ আৰু চয়াবিন- ভাজি এটা বনাইছিলোঁ মানে চয়াবিনৰ নতুন কিবা এটা বনাই চাইছিলো।
নতুন বনাইছিলা নে ৰুটি আৰু চয়াবিন।
অঁ ৰুটি ৰুটি টো ৰুটিৰ লগত মানে খাবলে।
ৰুটি টো বেলেগ বস্তু অঁ চ' মানে ভাজিটো ভাজিটো বনাইছিলা অঁ অঁ। আঁহ ভাজিটো চয়াবিনৰ কি' দিছিলা?
চয়াবিন টো তোমাৰ ফাৰ্ষ্ট সেইটো তিয়াই পেলাই গৰম পানীত অলপ দেৰি- থলো আঁহ নিমখ অকণ দি। তাৰ পৰা তোমাৰ- পিঁয়াজ অকণমান ডাঙৰ ডাঙৰকৈ কুতি লৈছিলোঁ। তা'ত তোমাৰ- ইলাইচি, ডালচেনি অঁ ইলাইচি, ডালচেনি- তাৰপৰা নহৰু, আদা, জলকীয়া, সেইখিনি তোমাৰ মানে- তেল অলপ মিঠাতেল অলপ দি তা'ত- মিঠাতেল বেছি নহয় অকণমান, তাৰপৰা সেয়া তেল দি- সেইখিনি মানে দিলে আৰু তেজপাত। সেইখিনি অ অলপ ভাজি আহ অলপ ভাজি পেলাই? অকণমান বা সিজিবৰ কাৰণে এনেইতো সিজেই। পিঁয়াজটোও সিজোঁতে বেছি টাইম নালাগে। তাপা পানী অলপ দি অকণমান আৰু ভালকে ভাজি সেইখিনি তোমাৰ ঠাণ্ডা। কৰি মিক্সিত দি পেলাই। পিচি সেইখিনি তাৰপা আকৌ পেনখনত ঢালি দিলেই হ'ল। তাকে। কেৰাহী খত অ তাৰপা সেয়া তাতে ত। তমাৰ সেই যিখিনি চয়াবিন মানে তিয়াই থোৱা আছিলে সেইখিনি ভালকে ধুই মেলি তাত দি দিয়া। অলপ মিলাই পেলাই। শুকাই যাব ন হেৰি পিঁয়াজৰ পিঁয়াজখিনি অলপ সৰহ হ'লে ভাল আৰু। উম আহ তাৰ পৰাা চয়াবিন খিনি তাত দি দিয়া তাৰপা দৈ। আধা বাতিমান মানে কিমান চয়াবিন লৈছা বা সেইবোৰ কোৱানটিটি লোৱাৰ কথা আছে আৰু। উ
উম উম
তাপা দৈ দি সেইখিনি মিলাই পেলাই খাব পাৰা।
আচ্ছা আচ্ছা ঠিকে আছে বাকী ভাত পানী খাব হৈছে নাই।
আহ খাব হৈছে আৰু তোমাৰ হৈছে।
ময় মাতিছে আৰু যাওঁ তাকে বলে দিয়া ঠিক আ আহ।